অঁ হেল্ল' শুনিছানাই?
শুনিছানাই?
অ শুনিছোঁ কি কৰি আছ?
এই এতিয়া মানে গৰু চৰু বান্ধি মেলি চ চাহ খাই পেলাই এতিয়া অলপ ওলাই আহিছোঁ।
অহ
তই কি কৰিছ?
মই এই কি হ'ল এই মোৰ মানে কলেজৰ এডমিচনৰ কাৰনে ইনকাম চাৰ্টিফিকেট ওলিয়াবলে গৈছিলো। ছিলো চাৰিআলি।
অহ
তাৰ পিছত আৰু মই কি হেৰি হ'ল মই পাগলে কি হ'ল আগত ওলোৱা মনত পাহ মানে পাহৰি থাকিলো। তাৰপা এই দাদাজনেও মোক নক'লে মোক আৰু মই ৰখি আছো ৰখি আছো। তাপা মোক শুধিছে গাওঁবুঢ়া চাৰ্টিফিকেটখন দিয়া। গাওঁবুঢ়া চাৰ্টিফিকেট। সি নাই নিয়া নহয়।
ত সেইটো পাহৰি থাকিলি
পাহৰি থাকিলো। তাৰ পিছত আকৌ উ ভতি গুচি আহিলো আৰু
অ' অতো গাঁওবুঢ়া চাৰ্টফিকট প্ৰথমতে উলিয়াই লব লাগে তো' এইবোৰ মাটি বাৰি কথাত গাঁওবুঢ়া চ্টিফিকেট লাগিবই।
সেইয়টো লাগিব কিন্তু আমাৰ এতিয়া গাওঁ‌ বুঢ়াটো মৰিলে এতিয়া কোন কোনটো গাওং বঢ়া পৰা আনিবলৈ যায় জানো?
অ' এই আমাৰ লগৰ যে সেই ইয়াক সুধিবিচোন সিহঁতে জানে নহয়। ইহঁতে উলিয়াইছিলে যে স্কলাৰশ্বিপৰ কাৰণে।
অ' অ' হেতক সুধিব লাগিব অ'
অ' অ' সিহঁতক সুধিবি তাৰপা হেৰি তোৰ লগত কথা পাতিবলৈ মোৰ মোক মুখখন মেলোতেনে কিবা পোক এটা সোমালে। এতিয়া গোটেই মুখ খনে কিবা কেৰাচিন তেল কেৰাচিন তেল। চিন্তা লাগি আছে।
সেই এইবোৰ কিবা হেৰিবোৰ সোমালে। চাগে কিবা গান্ধি পুক চান্ধি পোক এনেকুৱা
তাকে আজি এফালে যাম গমপাইছা নাই ৰাতি?
ক'লৈ যাবি?
জোৰ কাটিবলে যাম।
অ' পা মাছ পাবি এই আমাৰ পাপাটো আৰু ৰেগুলাৰ
অ' সদায় মানে গৈ মেলি অ' আচ্ছা। এতিয়া মই এইফালে আহিছো মানে পথাৰৰ ফালে চাইছো মানুহৰ পুৰা তছে টিৰ বিয়াই আছে।
অহ
মানে মানুহে নদী জোৰ কাটি আছে।
জোৰকাতি আছে তো ন
আমাৰ আকৌ ইয়াতে বিল আছে নহয়। বিলত কিমান মাছ উলাই এইফালে এইটো এতিয়া পানী বাঢ়িছে মাছ। তোৱেতো কনি পাৰিবলেতো বামলে আহিব যে।
উম উম।
গাঁওবুৰ মানে ডেকালৰা খিনিয়ে যাব গৈ পেলাই তো জোৰ কাটিব জোৰ কাটিতো কিছুমান পাহাৰতে থাকে মানে। পাহাৰততটো ঘৰ বনাই থোৱা আছে।
উম উম
ভয় লাগে আগতে মেথোন আহে, হাতী আহে কিন্তু আজিকালি মানে চব ফালৰ পৰাতো কাৰেণ্টৰ দি পেলাই বেৰি দিলে মানে চৰকাৰে। অলপ সহায় কৰিছে আৰু সেইকাৰনে মানে মেঠোন হাতীবোৰ মানে আহিব নোৱাৰে আৰু আহিলেও মানে সেই শৰ্ট খাই পেলাই গুচি যায় যে।
তাৰপৰা এতিয়া মানে তহঁতৰ গোটেই লগৰবোৰ যাবি নে কি ধৰিবলে?
লগৰবোৰ গোটেইবোৰ নাযাওঁ। তো গোটেইবোৰ যদি আমি যদি ছয় সাতটা যদি যাওঁ তেতিয়াহ'লে দেখোন মাছেই নাপাম।
অ' সেইটো হয় বাৰু কিন্তু লগৰ লগত হ'লে নহ'ব গোটেই আতই আঁতই কৰিব লাগিব।
অ' সেইটোয়ে গতিকে টো বিল এতিয়া চাৰি পাঁচখন বিল আছে আৰু ডাঙৰ ডাঙৰ বিল এটা যদি এটা চুকত থাকে। সিটো সিতো যুগত ক'ত আছে দেখাই নাপায়।
সেইটোৱে অ'। তাকে এনেই ডাঙৰ ডাঙৰ মাছ পায় নহয়?
অ' তোৰ সৰু সৰু মানে বেছিকে প্ৰায়ভাগ সৰু মাছে পায়। তোৰ যিখিনি আমি এ আ নথকা মাছ বুলি যে কওঁ যিখিনি মাছ। সেইখিনিয়ে মানে বেছিকে পায় কাৰণ তোৰ এতিয়া বনৰীয়া মাছ এইবোৰতো তাততো বিলতো কোনো নিজিয়াই ন গতিকে সেই বিলত অকলতো মানে বনৰীয়া মাছ ধুনীয়া থাকে কিন্তু লাহে লাহে সেই মাছবোৰ নাইকিয়া হৈছেগে আৰু
অ হেৰি আকৌ আমাৰ ইয়াত কি হয় তই গম পা নাই যেতিয়া পানী জান পা আমাৰ গাৱঁৰ আগফালে যিটো জান যে আছে যে সেইটোৰ হেৰি এইটো হেল্ল'
অ শুনিছো
অ সেই জানৰ যেতিয়া সেই পানী পানী যে শুকাই যে যাব যে তেতিয়া আমাৰ হেই বানপাতে নহয় বান বানত নপৰি আমাৰ পুলত পৰে মাছ
অহ
তেতিয়া
তাকে তাকে গম পাইছো মানে তহঁতৰ সেই পুলত বান পাতে ন
উম বান পাতে আমাৰ পাপাই পাতেই বান।
তাকে এ আগতে বিভিন্ন ধৰণৰ মানে সঁজুলি কিছুমান আছিলে আমাৰ এতিয়া অসমীয়া সমাজতো মা- ধৰা সঁজুলি বহুত আছিলে এতিয়া তৰ এ পল চাব পাৰ খালৈ আকৌতো এই বানপতা এই চেপা খোকা এনেকুৱা কিছুমান বস্তু আছিলে কিন্তু বত- বৰ্তমান মানে সময়ৰ সুতো এতিয়া মানুহ বিলাকে কি এনেকে বিল পিটনি বা তেনেকুৱা নদী কাষ- অঞ্চল নথকা হৈছে আৰু যত আছে মানে ত একেবাৰে ত এতিয়া বিল বোৰ মানুহে পুতি পেলোৱা হৈছে আৰু লগতে যিখিনি পিটনি আছে পিটনিবোৰ মানে মানুহে পুতিপেলাইছে
সেইয়টোয়ে এতিয়াতো এতিয়া মোক যদি দে নহয় পলহ টো চিনি পাম বাৰু এনেই এইবোৰ মই বস্তু বোলে এইটো কোনটো বুলি সুধিলে মই নাজানো আক
অ সেইটোৱে আমাৰ অসমীয়া থলুৱা যিবোৰ বস্তু আছে সেই বস্তুবোৰ মানে বৰ্তমান কেৱল মিউজিয়ামৰ বা- চৰ ভিতৰত আমি দেখিবলৈ পাওঁ এতিয়াটো চাবি যদিহে বিভিন্ন ধৰণৰ মিউ- মিজিয়ামত যায় এতিয়ামাৰ বৰ্তমান অসমত বহুতো এনেুৱা মিউজিয়াম আছে যিবোৰ মিউজিয়ত মানে কিছুমান বস্তু সংৰক্ষণ কৰি কৰি থোৱা হৈছে যেনেকুৱা ধৰ দক- আমাৰ আগৰ পুৰণা অসমীয়া সকলে যিবোৰ ব্যৱহাৰ কৰি আছিলে মাছৰ সামগ্ৰী মানে মাছ ধৰা সামগ্ৰী আক বাহ বেতৰ যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছে, আছিল সেইখিনি বৰ্তমান মানে সেই মিউজিয়াম সমূহতহে কেৱল আমি মানে সাজি হোৱা দেখিবলৈ পাইছো ইয়াৰ লগতে ত আমাৰ অসমীয়া তে জগ যিখিনি পুৰণি সাজপাৰ আছে সেই সাজপাৰ বোৰো নে আজিকালি সেই মিউজিয়ামতে হৈছে
এতিয়া হেৰিয় নে মাধৱদেৱ কলাক্ষেত্ৰতো আছে নহয় এইবোৰ গম পাও নে নাই?
অ সেইটো এতিয়া গুৰু দুজনৰ নামতে দু দুভাগ কলাক্ষেত্ৰ আছে তো শংকৰদেৱ কলাক্ষেত্ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰ। কলাক্ষেত্ৰ বিভিন্ন ধৰণৰ আমি সামগ্ৰী সঞ্চিত কৰি দেখি‌ দেখিবলৈ পাইছো।
অ অ সেইটো হয় বাৰু
এতিয়া আমাৰ অসম খন ত চা এতিয়া আমি বিষয়টো যদি অকমান বেছিকে যদি ভাবি চাওঁ অসমখন মানে প্ৰাকৃতিক সম্পদতে কেৱল নহয় আমি কলা কৌশলী দি দিশৰ পৰা আমি বহুত চহকী কি হয় আমাৰ অসমখন সময়ত অসমৰ প্ৰত্যেকজন ব্যক্তি আছে আছিলে এজন ডাঙৰ-ডাঙৰ স্থাপত্যবিধ লগতে যে এজন ডাঙৰ-ডাঙৰ কলাবিধ হয় নে নহয় ত‌ই কথাটো ক মোক?
উম! হয় অঁ
এতিয়া বহুতো ব্যক্তি এনেকুৱা আছে, যিবোৰ ব্যক্তিয়ে নিজৰ বাঁহ-বেতৰ সামগ্ৰী বনাই বা বিভিন্ন ধৰণৰ কাপোৰ বনাই, এতিয়া আমাৰ সমাজত দেখোন সু-শিপিনীসকল নাইকিয় নাইকিয়াই হৈ গল যিসকলে তাঁত বয় সেইসকলে দেখোন নাইকিয়াই হৈ গল, তাঁত-শাল নাইকিয়া হৈ গল।
সেইটোৱেই এতিয়া হেৰি আমাৰ মায়ে এইবাৰ লগাইছিলে দেই, যেতিয়া হেৰি গামোচা আৰু হেৰি লগাইছিলে এইটো গামোচা নহয় ৰুমাল আৰু চাদৰ লগাইছিলে মই তেতিয়া অকনমানী চাদৰখনমানে আমি ববলৈ নোৱাৰিম মানে বহুত হাতখন মেলিব লাগে যে প্ৰথম-প্ৰথম নোৱাৰি কিন্তু হেৰিখন বৈছিলোঁ এই ৰুমাল অ ৰুমাল ৰুমাল, তেতিয়া মই বৈছিলো, শিকিছিলো বাৰু তেতিয়া।
তাকে মই মানেটো মইয়ো তাত শিকিছিলো, আমাৰ মায়েতো বয়, আমাৰ এতিয়া ৰেগুলাৰ থাকে মাৰ ভাগৰ এতিয়া এতিয়া কালিনে পৰহি বৰ বৌ এজনীক হেৰি চাদৰ দুখন, মেখেলা, এখন তাঁত-বাতি কৰাই দিছে।
অঁ-অঁ
আমাৰ চুবুৰীটোত মায়ে ধৰক কথাখিনি গুৰুত্ব দি পেলাই লিড লৈ থাকে আৰু।
অঁ-অঁ
এতিয়া মই ৰুমাল টো বব জানো, বাকি অ চাদৰো জানো কিন্তু ফুল মানে সৰু-সৰু বুটা ফুলটোহে দিব পাৰো। গতিকে মানে সেই বস্তু বস্তুখিনি যদি শিকিব পাৰো, তেতিয়া নিজলে ভাল কাৰণ এইটো আজিকালি সমাজত সেই আমাৰ যি আগতে-আগতে সূতা-কটাৰ পৰা ধৰি আমাৰ অসমীয়া সমাজে নিজেই কৰিছিলে।
উম! হয় বাও উম
আমাৰ নিজৰ ঘৰতে নুনি গছৰ ফাৰ্ম আছিলে আৰু সেই নুনি গছতো মুগাপলু পোহা হৈছিলে কিন্তু আজিৰ পৰা তিনি বছৰমানৰ আগতে মানে চৰকাৰী
অঁ-অঁ
হেল্ল'!
ছ
অঁ শুনিছা নে? অঁ শুনিছোঁ-শুনিছোঁ এতিয়া অঁ উম-উম! ক?
নেটৱৰ্কটো অলপ বেয়া হৈছে নেকি?
সেই নেটৱৰ্কটো ইয়াৰ আজিকালি এইবোৰ কিবা হৈছে জানো, আজি দিনত যে দিনত দেখোন নেটৱৰ্কে নাই, মই কাম এটা কৰিবলে ওলা তোৰ গোটেই ঘৰ-ঘৰ গোটেই চাৰি চৌদিশ ঘূৰিলো ত নেটৱৰ্ক নাপালো মই।
এই বৰষুণ দি-দি ৰ'দ দিলে তেনেকুৱা হয় নেকি নেটৱৰ্কটো?
নাজানো পাই কিনো হয়। তাৰপৰা বাকী এতিয়া হেৰি এইটো কি কয় ঘৰতে আছ নেকি?
ঘৰতে আছো। বাকী কলেজ খোলা নাইটো?
অঁ-অঁ-অঁ তাকে তহঁতৰ ময়ো ঘৰতে আছোঁ। তহঁতৰ এডমিছ তেনে সময়টো নো কি কি লাগে ডকুমেন্টচ?
এ এডমিশনৰ সময়ত মানে মোৰো এতিয়া মনত নাই হ'লেও এতিয়া তোৰ কি হৈছে, তোমাৰ কি ভন্টি এবাৰ এডমিশ্যন ল'ব হ'ল নেকি?
নহয়-নহয় সেইটো কথা কোৱা নাই তহঁতৰ এতিয়া যিটো হেৰি চেমিষ্টাৰ, আমাৰ ভন্টি বা টুৱেল্ভত- হে
গম পাইছোঁ, সেইকাৰণে সুধিছোঁ। তাকে মানে কি সেইকন সময়ত আমাৰ কি হৈছিলে তোৰ প্ৰথমেটো আমি চৰ্থত - বনাব লাগিছিলে,। মানে আইদি বনাব লাগিছিলে, সেই আইদি বনাওতে নে তোৰ কি-কি লাগিছিলে আধাৰ, পাণ যিখিনি আমাৰ মানে পাৰ্চনেল ডাটা সেইখিনি লাগিছিলে। ইনকম চাৰ্টিফিকেট লাগিছিলে, আকৌ ইনকম চাৰ্টিফিকেট যাৰ নাই মানে সিহঁতৰ ৰেচন কাৰ্ডেদিও হৈছিলে।
আহ-আহ।
আকৌ সেইটো হ'ল আৰু তাৰপিছত তোৰ আমাৰ যিখিনি একাডেমিক যিখিনি চাৰ্টিফিকেট ত ধৰ - মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডেৰীৰ-
উম উম।
সেইখিন বস্তু লাগিছিলে আও। আৰু সিমানেই লাগিছিলে বাকী অ যেতিয়া আমি মানে অনলাইন এপ্লাই কৰাৰ পিছত এখন স্কুলত যেতিয়া চিট পাওঁ বা কলেজত চিট পাও তাত গৈ পেলাই আমি। সি আগতে ছাবমিট কৰা যিখিনি ডকুমেণ্টচ আছিলে সেই ডকুমেণ্টছখিনি মানে আমি অফলাইনকে তাত দেখুৱাব লগা হৈছিলে।
উম গম পাই আছো অ অ
সেইখিনি বস্তুৱে লাগিলে হলে-
উম আমাৰ হেৰি হয় এইটো নহয় এতিয়া যিটো চেমিষ্টাৰ এডমিছন যে হব যে এবছৰৰ মূৰত যে তো সেইটোত মানে এতিয়া ইনকাম খন লাগিব মানে ইবাৰ কি হ'ল মোৰ লৰা লৰি সময়ত মানে তোৰ ধৰি লও পৰহিলে হেৰি আছে নহয় এডমিচন আছে নহয় মই আজি গম পাইছো মানে ইনকামখন লাগিব বুলি, মই একে দিনাই ইনকাম ওলিয়াই আনিব লগা হয় যে দিনটো ঘূৰিছো আও মণ্ডল অফিচ, তাৰপা আকৌ এইফালে কম্পিউটাৰ
অ এই খাজানাটো দি থলে সোনকালে হৈ যায় মানে খাজানা ৰচিদটো যদি আহি থ আহি থাকে নহলে খাজানা ৰচিড যদি বেছি পুৰণা হয় তেতিয়াও উলিয়াব নোৱাৰে নেকি ইনকাম চাৰ্টিফিকেট।
জানো পাই সেইটো গম নাই কিন্তু এই হেৰিতো হ'ব লাগে কাই মানে এই এতিয়া দি থলে ভাল আও জোন দে খাজানাটো,
অ অ আচ্ছা এডমিছনৰ কাৰণে লাগিব এতিয়া আমাৰ কি ফিফথ চেমত আকৌ এডমিশ্যন হ'ব নেকি?
এতিয়া আকৌ এডমিশ্যন হব নহয় কেলে এবছৰ মুয়ে মুয়ে হয় নহয় আমাৰ ইবাৰ থাৰ্ডছেমত অহ অ থাৰ্ড চেমত হৈছিলে, অ থাৰ্ড চেমৰ কেলে পহিলাত হৈছিলে নহয় ফৰ্ডছেমটো থাকিলে ফিফথ্ চেমত
অ অ নহ হয় তাকে মনত আছে, এবছৰ মূয়ে মূয়ে কিন্তু মানে মই পাহৰি আছো, সেই ইনকমতটো ময়ো উলিয়াব লাগ লাগিব ময়ো উলিয়াই থোৱা নাই আকৌ আমাৰ এই ৰেচন কাৰ্ডেও হয় নেকি?
এ আছ কি হৈ গম পাওঁ তই ধৰিব নোৱা মানে, মানে তেতিয়া তহঁতৰো কি নাজানো আমাৰ কি কয় ইনকাম লাগিব বুলি ক'ব নহয়, তাপা চবেই একদম আৰু কম্পালচৰিকে চবে উলিয়াই নিব তাৰপিছত ক'ব ৰেচন কাৰ্ড ৰেডি হৈ যাব
অ
এ সেইবোৰ বা ধেমালি কৰিব লাগেনে হৈ নে নহয় বাৰু চবে কিছুমানে এতিয়া মূৰামূৰি সমত কিমান দিনত ঘূৰি ঘূৰি উলিয়াই চাবগে লাগে
সেইটোৱে সেইটোৱে মানে এতিয়া মানে ল'ৰা ছোৱালীবোৰক ই কলেজ খনেও মানে পুৰা বহুত হাৰশা স্তি কৰি দিছে।
সঁচাকে হাৰা শাস্তি কৰিছে আকৌ সঁচা।
তাকেহে মানে উপায় নাই আৰু দেই মানে আজিকালি চব পঢ়িবলৈ হ'লে বহুত কিতাপ দি পেলাই নিজে সামৰি ল'ব লাগিব।
সেইটোৱে অকল সেইটোলে চাই থাকিলে নহব বোলে পঢ়ি মাক্স বোৰ উঠাই মেলি হেই কৰিম সেইটো বুইলে নহব মানে।
আজোৰা পৰা ছোৱালী মানে তই যদি পঢ়াত যদি চোকা বুলি ভাব নহয়, সেই ল'ৰা বা ছোৱালীটোৱে যে এটা ভাল নম্বৰ মানে গোটাব পাৰিব সেই তেনেকোৱা নহয়, কাৰণ এখন ইউনিভাৰ্চিটিত অকল পঢ়া, বাহিৰেও মানে বাহিৰৰ বহুতখিনি কথা থাকে
অ, গম পাইছো অ, তাকে তাপা বা